হেল্ল'?
অ প্ৰিয়ম।
অ বিশাল কি খবৰ?
অ বৰ বঢ়িয়া, তোমাৰ কোৱা?
মৰো আছো দিয়া, যে কি কৰি আছা তুমি?
এ মই অলপ ওলাই গৈছিলো ৰবা! আহিলো ঘৰত এতিয়া বহি আছো বৃদ্দ গৰম ন আজি।
উ ন এই গধূলি টাইম অকণমান বাৰু অকণমান দিলে অকণমান বৰষুণ- বতাহ অকণমান দিলে বাৰু শেষে হ'লছোন।
কি ক তোমালোকৰ ফালে বৰষুণ দিছিল
যে অকণ বৰষুণ দিছিল তোমাৰলোকৰ ফালে দিয়া নাছিলে নেকি
নাই নাই অলপো দিয়া নাই
এ নাই অকণমান আৰু চালাইট অকণমান বতাহ মাৰিলে তাৰিছত অকণমান বৰষুণ দিলে
অ কিন্তু টেম্পাৰেচতো সিমানে আছে ন গৰমতটো কমা নাই
গৰমটো বাৰু কমা নাই গৰমটো আৰু কত কমিব কিন্তু অকমান বতাহ মাছ যেতিয়া ভাল লাগে বাহিৰত আছিলো অকণ বতাহ মানে ভাল লাগিছিল আৰু বাকি এতিয়া গলে এতিয়া বৰষুণ নিদিলেচোন
এইটো বৰষুণ নিদিয়ে এতিয়া ভালকে হয় ৰাতি দিবা পাৰে
তাকে ৰাতি কিন্তু বৰষুণ দিলে ভাল লাগে মজাকে শুব চব পাৰি মজা লাগে কিন্তু হৈছে কেনে আৰু বৰষুণ বতৰৰ ন মানে টোপনিতটো মজা টোপনি আহি যায় ন।
সেইটোৱে
আৰু কি বুলি কয় বৰষুণ বতৰ এই পকৰি চকৰি খাই এ ম'ম' চমো খাই মজাই পিলে ত বলে ক খাওঁ খাই লাগিছিল গৰ কি খ
কিন্তু গৰমত আৰু ইচ্ছাও যোৱা নাই খাবাই মানে গৰম লাগি থাকে ন মৰম বস্তুোৰ এ এনে কিন্তু মই খালে তোমাৰ ঘুগনিৰ লগত খাওঁ।
মানে ঘুগনি লগত কি খোৱা কি নেকি?
নহয় নহয় এই তোমাৰ ফাষ্ট ফুড খাব গলে ঘুগনি লগত পকৰি হওঁ মানে।
আচ্ছা মানে ঘুগনি আৰু মানে পুখুৰী কমব।
অ এই কম্বিনেশ্যনটো খাই চাবা ন মজা লাগে।
কি ক মই কোৱা নাই বাৰু ঘুগনি আৰু পকৰি একেলগে ঘুগন
খাই চা বা ঘুগনি আৰু ভেজ পকৰি হওক বা ঘুগনি আৰু চিকেন পকৰা বা চিংৰা মজা লাগে।
আচ্ছা এই আমাৰ ইয়াতে তোমাৰ চত ড্ৰেগেন কিচেন আছে হা কালি চাগে তোমালোকে যেতিয়া আহিছিলা মই চানিকি বছৰ পৰা যেতিয়া লৈ গ'লো বা যেতিয়া অকণমান বৈচ্য চকমান পালো। হা চোৱা নিকাৰ ঘৰটো যিমানয়া চাগে তোমালোকে এটা স্মেল পাইছিলে চাগে ফাৰ্ষ্টফুডৰ বহুত মজাকে। তাকে অনুভৱ কৰা নাছিলা আৰু তোমালোকে তাতে ভেজ পকৰা অ তাতে ভেজ পকাৰা কি বনাই। তুমি দশ টকাত ছয় তা দিয়ে, এবাৰ টেষ্ট কৰিলে গম পাবা আৰু বেগেন কি নহয় অ মানে
আগতে আগতে দহ টকাত দশ টকা মান দিছিলে আজিকালি কমি গৈছে চব বস্তু
নাই এই এই পখৰাটোটো নৰ্মেল পকৰা ৰ নিচিনা নহয় অও ইয়াতে মানে কালাৰটো ৰেড কালাৰ টাইপত থাকে চিকেন পকৰা নিচিনা ৰেড কালাৰ হব। ফুড কালাৰ মিলাই আৰু আৰু বহুত টেষ্টি হয় মানে তোমাৰ এবাৰ মই ষ্টৰত ৰৈ গো আৰু চিকেন পকৰা চ ডাঙৰ ডাঙৰ চাৰি ত্ৰিশ টকাত দুটা দিব। হা আৰু এই ভেজ এনে মই ষ্ট লৈ গো মানে ষ্টৰ পৰাচাৰ দে আৰু আনিব অ ভাই খাই চবে পাগল হৈ গৈছেৰে ত নেকচ টাইম পৰা অ তাৰ পৰা অনা কৰে জনানে? মানে কি জানাই কি ড্ৰেগেন কিছুমান নহয় মানে বিল নিদিয়ে আৰু মানে কি কৰে তাৰ পৰা খাব বিল বেলেগ। বেলেগৰ পৰা আনিব এনেকুৱা মানে সিকানৰ পৰা ইমান টেষ্ট থাকে বিল নাথাকিলে তাৰ পৰা আনে আৰু মানে মানে মজা আৰু খাই খাই কেনে মজা লাগে আৰু তুমি ই চাটনিটো যিটো আছে ন চাটনিটো মা কি টেষ্ট কি হয় দে একদম বহুত ভাল লাগেছে চাটনিটো খাই আৰু মিয়নিচ দিয়ে বাৰু অ চাটনি দিব ওপৰত কি কৰিব জানা ওপৰত চাট মচলা ধালিব। তাৰে ওপৰত অ সৰি পথমতে কি আা জানা এই এ তোমাৰ এই বান্ধকবি পুৰা একদম সেই টাইপৰ লামভালামাৰাই সৰু পাতল পাতল দামৰ কাটিব পিয়াজো চেমিকৈ গল গোল ডামৰ কাটিব। হা কাটি কেনে ওপৰত ঢালি দিব তাৰ ওপৰত তোমাৰ চাদ মছলা দিব। এ কিষ্ট লাগে ঠাই কেনে ম কি কব আৰু ভাল লাগে ঠাই কেনে বহুত সুন্দৰ এতিয়া আহিবাচোন খাবৰ কাৰণে এদিন ট্ৰাই কৰি যাবা খাই কেনে আৰু প্ৰায় বেছি নহয় দহটকা, ত ছয়জািব আৰু চিকেন পকোৰা ত্ৰিছ টকা দুটা দিব ডাঙৰ ডাঙৰ সৰু নহ ডাঙৰ ডঙৰ চিকেন পকোৰা হয়।
অ অ আমাৰ ফালে চছেমে আৰু প্ৰাইজবোৰ আজিকালি চবতে দাম একেই আৰু আজিকালি
উম দাম কিবা তেজ চবতে কি নহয় ন কথাটো অ মানে খাইছ খাই। খাই চাব পাৰা আৰু একবাৰ টেষ্ট কৰি চাব পাৰা আৰু তুমি
কিছুমানত মানে দাম লোৱা হিচাপেও টেষ্ট ভাল দিয়ে কিছুমানে আকৌ কম দাম হিচাপে ষ্ট নাই সটো এটাইে
উম উম সেইটো হয় বাৰু কি বোলে কিছুমানৰ দাম হিচাপত মানে বস্তুটো টেষ্ট মটো হয় বাৰু পিছে কতো নাই গৈছিলা তুমি
এ এনেই ৰবা ঘৰৰ ওচৰৰত অলপ ফুৰি আহিলো লগৰকেইটাৰ লগত
আচ্ছা আজি জিম নগ'লা নে গ'লা
আজি নগলো ৰে আজি স্কিপ কৰি দিলো।
আহ ক'ত ফুৰিব গলা পিছে তুমি?
এনে তোমাৰ ওলাই গলো আমাৰ ইফালে খানাপাৰা ফালে গলো।
মানে ফুৰিব গৈছে আৰু
এ স্কুটি লৈ গলো আৰু এনে হাৱা খাই আহিলো অলপ।
কোন কোন লগৰ আছিল তোমাৰ মানে
আমাৰয়াৰে ওচৰৰে ঘৰৰ। আহ।
ত বছ কুঠিৰ হৈ গৈছিলা?
স্কুটীয়ে।
আচ্ছা আচ্ছা কেইটামান লগৰ গলা পিছে কেইটামান লগৰ গলা আৰু ফুৰিব কাৰণে।
আমি তিনটামান গৈছো।
উম ঠিকে ভালে মাজে মাজে যাই থাকিবও লাগে। তেতিয়া ভাল কিমান আৰু ঘৰৰ ভিতৰে ত সোমাই থাকিবা।
এনেতো মই নাযাও মোৰ গোটেই সপ্তাহটো জিম থাকে ন ৰবিবাৰে কেতিাবা যাওঁ কেতিয়াবা ৰবিবাৰেও নাযাও আৰু কিবা হয়
অ এনেই নাযোৱাই ন এনে মাজতে কেতিয়াবা যোৱা আৰু ৰিয়ালি
আহ মানে তোমাৰ জিমৰ পৰা এই ভাগৰ লাগে ন ঘৰতে থাকো সেই কাৰণে। এই গৰমত ক'তনো যাবা আৰু ফেনৰ তলতে থাকিব ইচ্ছা যে।
অ পিছো আজি তোমাৰ জিমত কি দি আছিল আজি?
আজি লেগ আছিল মোৰ।
লেক দে লেক দে ৰাই খালী মাৰিম। ন আজ মাৰিবা মানে আজিতো নহ'লে বাৰু
আজি নহল।
কালি মাৰিবা।
কালি জিম বন্ধ।
কালি কিহৰ কাৰণে মানে কালি কি চানডে নি আচা আচ্ছা কালি চানডে চানড। আজি সেটাৰ ডে।
অ সেইকাৰণে কালি বন্ধ।
বাকি তুমি আজি কতো ফাষ্টফুড খাব যোৱা নাই নেকি এনেচুন ডেইল ফাষ্টফুড খোৱা?
নাই নাই ডেইলি বৰ নাখাওঁ আৰু কোনটো মানে ডেইলি কিবা এটা আলু পালু উচু যায়। আজি মেগি খালো তি পেকেট মান বা যোৱাকালি কিবা খালো বা তোমাৰ খাল পানী পুৰি খালো আৰু তোমাৰ ৰোল খালো। তাৰ পিছত পৰহি খালো জয়পি তিন পেকেট মাৰি দিলো মানে তাৰ। তাৰ আগদিনা খালো তোমাৰ কি আছিল ম'ম' খালো মানে এনেকা কিবা ন কিবা এটা খোৱা যায়। আজি খাব যোৱা নাই বাহিৰৰ পৰা। তাকে এইগিলা খাত। চাহো এভৰ্ড কৰিব লাগিব আজি ওল আজি ওলাই নাই ৰবা ঘৰৰ পৰা। ঘৰতে আছো আজি তাকে তো। তাকো সেই এটা লগৰ এটা সেই মাতি আছিল খানাপাৰ চাইডেেই তোমালোকৰ চাইডে মাতি আছিল ৰবা মই কৈছো। চা মই কৈছো চি আঠটা মান যাব পাৰে যাম বুলি কৈছো। বাৰ ইচ্চাই নে যাব।
নালাগে বহুত কাপোৰ পিন্ধা মইতো খালীকয় থাকো গৰমত।
খালি এ মইয়ো খালী গে আছো এই গৰম দৰ কি কামত কি কৰি মিনি থাকিবা আ।
এ এচি থাকিলে বেলেগ কথা এতিয়া এচি থাকিলে তোমাৰটি ম। ঠাণ্ডা লাগে।।
অ অচিনকেতো আৰু বেলেগে আৰু এইটো কই লাভে নাই। মানে এতিয়া এচি এচি নাই এইবিলাক নাই এ এনেকৈ আছো আৰু।
উপাই নাই আৰু কি কৰিবা।
এ চি এ চি এচি চ এ চি ল'ব পাৰি হা বাট লাইনৰ বিল যিমান উঠিব ন। ল মানে মানে।
ধৰা এতিয়া তোমাৰ সাত সাতশ সাতশ হাজাৰ টকা উঠি আছে। ই লগালে তোমাৰ পশিচটা।
উম আৰে তোমাৰ ঘৰৰ যিখিনি বস্তু চলি আছে ন লাইন্ হা যিমান ফ্ৰিজ মানে ফেন লাইট। টিভি এভ্ৰিথিং যিমান চলি আছে জাষ্ট এটা এ চি লগাই দিয়ে তাৰপিছত ডাবল বিল আহি যাব।
সেইটোৱে আৰু এ চি লগাবলৈ তোমাৰ ৱাটটো বঢ়াব লাগে ন যদি কম আছে ৱাট।
অ অ সেইটোৱেতো সেইটোও বঢ়াব লাগে। তাকেতো এ মানে কি কব আৰু বহুত খৰচা হৈ যায় গৈছিলো কানে। কিন্তু এচিৰ আৰু মজাটো বেলেগ আৰু।
মজা পাই কিন্তু বিলো আহে ন এইটো এটা কথা।
তাকেইেতো। এ মই কেতিয়াবা কেতিয়াবাটো কি কৰো এচিৰ হাৱা খাৱাৰ কাৰণে মোৰ অঞ্চলত সোমাই যাওঁ। কি কৰ এই এটিএমত ধৰিব। এতিয়া মই ধৰি লোৱা পইচা ওলাব গ'লো এতিএমত অকমান টাইম বহি থাকো আৰু এচিৰ হাৱা খাই থাকো আৰু। সেইটো পৰখি পৰখি। পৰহি এ টিম এতাত গ'লো হা তাতে তাতে গলো যায়। সেইকাৰণে পৰা আহিছে হাৱা আহিছে না অকনমান টাইম তাতেই থাকিলো আৰু। আহ বাহিৰত এটা মানুহ এটা আছে ৰখি আছে। হা মানে ভাবছিল আৰু মই পইচা ওলাম মই ওলাই। লৰা আহি পুজাব আৰু ভিতৰলে সোমাই গলো মানে ফনত কথা পাতি আছিলো মানে এতিয়েমৰ ভিতৰতে কথা পাতি। আৰু বাহ যাই কিয় কথা পাতো আৰু আমাৰ ঘৰৰ কাষতে আছে নে। তোমালোকে যে কালি যে আহিছিলা। তাৰে অকমান আগতে আছিল মানে তাৰ পৰা অকমান আগত যদি আহিলা হয় পালা হয় আৰু এতিয়েমটো।
আচ্ছা আচ্ছা আচ্ছা মই একে কৰো ৰে। মানে বেছি গৰম থাকিলে এ কাপোৰ চাপোৰ চাব যাওঁ মানে বিশালত যাওঁ য'ত যাওঁ।
হম হম কি ক'লা?
মোৰো বেছি গৰম লাগিলে এনে কাপোৰ চাপোৰ চোৱাৰ বাহানাত যাওঁ আৰু বিশাল বা যুদিয়ত।
উম উম তাকেইেতো এইটোতো কি কবা।
ইয়াত এখন যে আছে তাতে যাওঁ।
স্মাৰ্ট বাজাৰ কোনখন।
স্মাট বজাৰ বুলি এইখন ষ্টাইল বজাৰ।
অ ষ্টাইল বজাৰ যানানে বাৰু তাতে কাপোৰ চাপোৰ কিনিছিলা নে কেতিয়াবা
তাতে কাপোৰ মই এটা চাৰ্ট লৈছিলোঁ ৰ'বা
আচ্ছা কেতিয়া লৈছিলা?
হ'ল তোমাৰ দুই হাজাৰ পঁচিছ মানতে লৈছিলো চাই
অ এক বছৰ হ'ল আৰু তোৰ
এক বছৰ হৈ গ'ল। এতিয়া মই যোৱাই নাই বহুত দিন হল সেইখনত মানে মাজতে এটা ভিডিঅ' ভাইৰেল হৈছিল পাইছিলা নে
ভিডিঅ কিহৰ ভিডিঅ' মানে
এই ল'ৰা ল'ৰা এতাই যে সেই তাৰে ভিতৰত মূৰ্তি থাকে।
অ
কোনোবা বাহিৰেদি ভিডিঅ' কৰি পঠাই দিছিল।
আচ্ছা। আৰু এই কি বুলি কয় ষ্টাল বজাৰ এইবাৰ মই কি বুলি কয় তোমাৰ হুডি যে আছিল হুডি অ এ শুডি কিনিছিলো এবাৰ শুডি কিনিছিলো একবাৰ টি চাৰ্ট কিনিছিলো।
আচ্ছা আচ্ছা
চাল পত মানে দুবাৰ না কি তিনিবাৰেই বস্তু কিনিছিলো আৰু দুবাৰ মমান মোৰ লগৰ লগত গৈছিলো তাহতে কিনিছিল কিবা কোৱলিতো ভাল আছিল কোৱালিটো ভাল আছিল আছে ইতিয়াও আছে বাইট কলাৰ হয় হা
কি কালাৰটো কি
কালাৰটো তোমাৰ হোৱাইট কালাৰ হয়
অ অ হোৱাইট কালাৰ ল'ব নালগে আছে কিন্তু হোৱাইট কালাৰ বহুত জল্দি লেতেৰা হৈ যাই
এ সিটো হয় বাৰু মানে আৰু মই চ ব্লেক কালাৰো আছে হোৱাইট কালাৰো আছে ব্লু কালাৰো আছে আ চাৰিটা মান পাঁচটা মান আছে
অ অ আচ্া এনে মানে তোমাৰ হোৱাইট কালাৰটো তেতিয়া পিন্ধা বহুত সাৱধানে পিন্ধব লাগে মানে চাই চিতি কিবা অলপ যদি সৰুটো দাগ লাগি যায় থাকি যায় আৰু
এ দাগ লাগি যে দাগ লাৰ কথা তুমি মই মনত পেলাই দিলা কি হৈছিল জানা হলিত হা হলিত ব নিউ এটা হোৱাইট কালাৰ টি চাৰ্ট মোৰ বেছি দিন হলে দুদিন তিনদিন হৈছিল না হা জাষ্ট ফাৰ্ষ ফাৰ্ষ হলি দিনা মই পিন্ধিছিলো হোৱাইট কালাৰো ঠিক আছে মই ষ্ট'ৰত মানে মই ষ্টৰত মান মই যে জব কৰো আৰু কাম কৰো তাতে তাতে গ'লো তাতে যাই নে মই মানে ভিতৰত মানে আছিলো কাম কৰিছিলো তেতিয়া কি জানা মোৰ লগৰ কেইটামান আছে যোনটো বিকাশ নীতি চিতি এনেকুৱা মিলি কেনে তাতে কি কৈছিল না আহিছিল আহি কেনে মান তৰ পিছবেলা ডিউটি থাকে ন মোৰ আগবেলা ডিউটি থাকে আৰু ছেকেণ্ড দিনা হলত মই অফ লৈছিলো ফাৰ্ষ হল দিনা মোৰ মানে ডিউটি আছিল আৰু তাৰে কি কৈছিল তাতে আহিলে আই নে মাতি নে কয় চবে মাতি আছ মই নাজান নিগিলো ভিতৰে হৰিলেও আহিব নোৱাৰে ন বাহত মাতি আছে আছিল মই নগলো নগলো নগলো চবে কৰোৱাৰ পিছত মইলোকক খুটা দিবি গালত সেই দিবি হা তাৰ পিছত বা হলিও লগাই দি বাছ চলা হলি ৰা দিলে হলি পেলাই গুচি যায় হা বগা চলা হ'লেও হা তাৰতে পৰা হল চলী ন কিবা কিবিলাগাল এ বিকাশ নামৰ ল'ৰা এটা হা এই নৱজ্যোতিৰ চাইডে থাকে তাৰ ওপৰত কি কি কৰিছে জানা আহিছে আহি কেনে মুখে চুখে গালে চালে